অ
উম ক এ আছোঁ এনে। তই কি কৰি আছোঁ।
এ গৰু পানী খুৱাবলৈ আহিছো
অ চাহ তাহ খালি নে।
খালো খালো অ চাহ না খোৱা ভাতহে খালো
অ অ দুপৰীয়া চাহ খুৱাই নাই।
এ না খোৱা গৰু পৰা আহি খাব লাগিব।
অ গৌ কিমান দূৰত দি থোৱা আছেনো।
গৈয়ে আগফালে আছে
অঁ অঁ।
শুই আছা নেকি।
না খোৱা ইমান গৰমৰ পিতৰ সোমাবই নোৱাৰি
শুই থকা আগতে লাগিছে
নাই খোৱা নাই খোৱা যিহে গৰম হৈছে ভিতৰ। সোমাবয়ে নোৱাৰি অ।
আমাৰ ইয়াত ইমানকে ৰ'দ ওলোৱা নাই বাৰু গুপগুপীয়া গৰম।
অ সেই তেনেকে ৰ এবাৰ ভমককে ৰ'দটো ওলাইছে এবাৰ নাই ওলোৱা।
এ ৰ'দ দিলে একেবাৰে ৰ'দ দিব লাগে নহ'লে এনেকে গোমাকে থাকিলে বেছি কি গৰম উঠে।
সেইটোৱে ভাত কি কিহেৰে খালি।
ভাত আলু ভাজি বনালে।
উম।
গোহালি ঘৰ বনাই আছিলে যে। সময় নাপালে সেইটো কাৰণে অকল আলু ভাজিয়ে ভাত দিলে। নাই বনা মই ভাত বনাই বেয়া পাওঁ। খাই খাই মই ভাত বনাই বেয়া পাওঁ।
মতা ঘৰলে গ'লে কোনে বনাই খুৱাব তোক।
উম মতাৰ ঘৰৰ কথাটো তেতিয়া পাছৰ কথাটো পাছত দেখা যাওঁ মই ভাল বনাই বহুত বেয়া পাওঁ। বেলেগ কাম কৰিয়ে ভাল পাওঁ।
পাইছাতো এতিয়া।
উম এ তেহতৰ টেনচন নাই মতা মাইকে এহাল হে। ৰাতিপুৱা ভাত বনাই বোলে গধূলালৈকে নবনাও বুলি কলেও আপত্তি নাই।
খাবিটো।
উম। ফোন কৰিছিলে নাই তাই।
কৰিছিলে-কৰিছিলে।
অহ মোলৈ নাই কোৱা আজি।
অ।
দলি কলৈ গ'ল।
হেই তাই এফালে গৈছে। কিবা ৰিপৰ্ট। বনাব লাগে বোলে গাঁৱত ঘূৰি পেলাই তাৰপিছতে কেইবাজনীও মানে একে ঠাইতে থকা ছোৱালী আছে যে। সেহতকেইজনী একে ঠাইতে থকা তাৰপিছতে ইয়ালে তাই নামাতিলে আৰু সেহেতকেইজনীৰ ওচৰলৈকে গৈছেগে।
অ ভালে কৰিছে।
নহ'লে আকৌ হেৰি অকলে- অকলে কৰিব লাগে যে গাঁওখনত আকৌ অকলে-অকলে কোনে ঘূৰি গলাই হেৰি কৰি ফুৰিব।
অ' লগতে গ'লে ৰিপৰ্ট টো ল
অ লগতে বনাব পাৰিব গোটেই কেইজনীয়ে। তাই বোলে মই ইয়াত হেৰি নকওঁ তেখতৰ ওচৰলৈ যাওঁগে বুলি কৈ পেলাই তেহেতৰ ওচৰলৈকে গৈছেগে সিহঁতে ৰাতিপুৱাৰ ফোন কৰি আছে। মায়ে ক'লে যাব বাৰু বো যা বুলি ক'লে লাহেকে কৈ চাগৈ।
ভালে কৈছে অকলে- অকলে কি গাওঁ ক'ত বনাব এ গা দা আৰু গাঁৱত অকলে অকলে ক। তাক আকৌ এজনী হে চাকৰিয়ে পালে নেকি। লেবল দিবলৈ আহিছে অ। সেইবোৰ কোৱাতকে নকোৱাই ভাল।
পেহীহত ঘৰতে আছে নে।
পেহী ঘৰতে আছে অ পেহী পেহা কাম কৰি আছে মোক বোলে গৰুকেইটা পানীকণ খুৱাই থৈ আহ গে যা মই বোলো পানী নোখোৱাওঁ নেকি হ'লেও তিনিটা লৈ আহিছোঁ আৰু।
অ' ঘৰৰ পৰাই পানী নিব লাগে নে নাই তাতে পানী পায়।
এ পথাৰত পানী নাপায় পথাৰত মানুহ আছে নহয় মানুহৰ ঘৰ পৰা আনিব লাগে।
আহ।
আমাৰ ইয়াত গৰুৱে খাবলৈও পানী নাই।
অই ইমান পানী নাইকিয়া, ইমান পানী হওঁতে নহ।
নাই আমাৰ ইয়াত গৰু ঘৰ পানী নি নি পানী খুৱাব লাগে মানুহে
অহ
এতিয়া যেনিবা আমাৰ পথাৰ মাজত মানুহ দু ঘৰ আছে তেহেত ঘৰ ওচৰত গৰুএৰাল দিয়ে কাৰণে তেহেৰ টিউবেলৰ পৰা
ভাতীবেলা পানী খায়নে, গৰুৱে?
খাই, খাই।
আহ আমাৰ ততে আকৌ টিউবেলৰ পানী নাখায় গৰুকেইটাই
সি নেখায়।
নেখায়, হেৰি ডাইৰেক্ট পুখুৰী পানী খুৱাব লাগিব। তেনেকে টিপেল লগত পানী নিদিলে সেহঁতে খাবলৈ ইচ্ছা। তেনেকুৱা, গোন্ধই পায় নে কি নেজানো?
অ', এ আমাৰ সেই ৱাটাৰ চাপ্লাই পানী আহে নহয়, তাৰ পানী খাই খাই সেই। বেয়া পায় হ'লেও উপায় নাই যে ত অ তেহেতৰ ঘৰৰ পৰা কোনে আনি ইহঁতক ৱাটাৰ চাপ্লাই পানী খুৱাব, মই নোৱাৰো দেই।
মানে দূৰ অকমান আছে।
আছে আছে
উম।
ভাত কিহে খালা
ভাল হেৰি খৰিচাই, তাৰছতে কঠাল গুটিয়ে। আকৌ কি আছিলে কি? কি আছিলে কি আছিলে ঢেকীয়া দি পেলাই তেনেকে হেৰি কৰিলো দালি বনালো তাৰপিছতে আকৌ এতিয়া আকৌ হেৰি, ভাত কেৰেলা পটল আলুুগুটি তেনে। ভাজিলো, তাৰ পিছত ভাতকেৰেলা ডাঙৰ ডাঙৰ দুটা আছিলে। সেই দুটা, আলু গুটি সিজাই পেলাই পিটিকা কৰিলো।
অহ।
খালোঁ।
পথত বৰ ধুনীয়া বতাহ অকণ মাৰিছো মুকলি যে, ইমান ধুনীয়া চেঁচা বতাহকন মাৰিছে নহয়। অ ভিনদেউ ফোন কৈছে
বিনয় এতিয়া ফোন কৰিছিলে কিবা পাচলি দি পঠিয়াইছে, মোৰ লগৰ ল'ৰা এতাৰ হাতত। এই, এতিয়া ফোন কৰিছে। সেই অ ইয়াত দি থৈ যাবহি
অ
দিলে পাচলি দি পঠাইছো সি দিবগে
ভিনদেউ নাহে নে কি
হে অ এ বজাৰ বাৰ থাকিলে এতিয়া কাইলে দিনটোহে ৰেচ আকৌ পৰহিলে দেখোন বজা চাহ হ'লেই।
অ', অ, ভিনদেউ মানে কি বজাৰ কৰে।
অহ, বজাৰ।
অহ ভালে, আজিকালি কৰি খোৱাতনো কিহৰ লাজ। চুৰ কৰি খোৱাতকে।
উম।
তা আমাৰ মায়ে কি কৈছে
মা সেয়া সেই ফুল বাচি আছে
অহ চকু কেইটা নিবিষায়নে একেৰাহে তললে মোৰ কৰি
জানো, বিষাই যদিও নাজানো।
তুমি গম নোপোৱা?
মই নাজানো আই, মই দেখোন দিনটো বহি থাকিলে মোৰ সেয়া একো নহয়।
একো নহয়।
উমহু।
আমাৰ দেখোন নোৱাৰি এ পাই মোৰ কিবা মাথা চাথা ঘূৰাই যায়।
উম।
তাৰপা কোৱা
কিনো আৰু হেৰি কি বুলি কোৱা কিবা এটা ক'ম বুলি ভাবিছ পাহৰিয়ে থাকিলো কথাটো।
তোমাৰও পাহ হৈ থাকিব আজিকালি কথাবোৰ ইমান।
অ কিবা এটা কম বুলি পাহৰিয়ে থাকিলো।
ক'ম ক'ম বুলি ৰৈ থাকোঁ, কিন্তু মানে উম ক কোৱা কথাটো পেটতে থাকে ওলাই নাহে
আহ কিনো হৈছে জানো।
অ বাবা আছেনে ক'ৰবালে গ'ল?
আছে আছে এ আহিছে, অ' তপন অহ সেইটো কাৰণতো দি পঠিয়াইছে ন। অ ৰল বল ভিতলে বল।
পাচলি পালেহিয়েনি।
পালেহি
আহ চাহ অকমান দিলো।
এফালে আহিলি এইফালদি গুচি আহিলি মানে দাই
আহ আহ।
কি কি আনিছে পিছে পাছলি
জানো নাজানো মই চোৱাই নাই মই এইফালে গুচিহে আহিলো।
আলহীক বহিবলৈ নিদিয়া।
নবহে যায়ে, গ'লেই।
অ কিবা কাম আছে চাগে।
উম সেই দোকান খুলিব লাগে যে।
আহ।
তেনে গ'লগৈ।
তাকে যে আকৌ ঘৰত আহি দিছেহি
অ '।
আজিকালি মানুহে তাকো নিদিয়ে।
সেইফালে বশি চৰশী থোপৰা পৰা ব্যৱস্থা আছে নে?
হেৰী ক'ত বৰশী তোপা তুমি মাছ খাবা।
অ নিজৰ হে পুখুৰী নাই।
নাই নাই, আমাৰ ইয়াত পুখুৰী থাকিলেও সেই খৰালিত পানী শুকাই থাকে।
অ', এতিয়াতোন বাৰিষা এতিয়া ক'বাত কেনেকে শুকাইছে?
এতিয়া পানী ভালকে উঠায়েই নাই
উম।
তোমালোকৰ লেখীয়া নহয় নহয় বোলে মাছ খাম বৰশী টোপাম। আমাক কিনিলে সদায় পাব, নিকিনিলে নাপায়
উম।
অ' ইমান ধুনীয়া বতাহ মাৰিছে।
উম এনেকে বতাহ মাৰ থাকিলে ঘৰলৈ যাবলৈ মন নাযায় ন।
আহ পথাৰত বৰ ধুনীয়া বতাহ মাৰিছে। ল'ৰা কলৈ গ'ল।
হয়তো অতপালি কৰি ঘূৰি ফুৰিছে।
ডাঙৰ ল'ৰা?
ডাঙৰ ল'ৰা সেই ক'ৰবালৈ গৈছিলে, কোনোবা লগৰ ল'ৰা এটা বাৰ্থডে আছিলে।
অ', বাৰ্থডে ৰাতিপুৱাই কাটিলে নে?
নেজানো।
ভাওনা-চাওনা ওলোৱা নাই নেকি?
অ'।
এতিয়া ভাওনা চাবলৈ এতিয়া সি নাযায় এবাৰ
অ', এৰিছে নি এতিয়া?
অকমান এৰিছে, বকুতে বকুতে। নহ'লে এইবোলে মন নকৰে।
অ।
এতিয়া অকমানে এৰিছেগে বকিচ বকি। চবেই বকিবলৈ আৰম্ভ কৰিছোঁ যে।
কিনো কৰিব জানো পাই?
নাজানোঁ। ভগৱানেহে জানিব।
উম! তাৰ পৰা আমাক শুই পথাৰলৈ গ'ল।
হ'ব পাই চাগে দেই, ঘূৰি পথাৰলৈ গ'ল নেকি গম পোৱা নাই, মই আজি কলৈকো ওলাই অ যোৱা নাই, একো গমো পোৱা নাই। এতিয়া মই ঘৰতেহে আছোঁ আৰু।
মোলৈ ফোন নাই কৰা মানে, সেইকাৰণে কৈছোঁ।
মা, হতে কৰিছিলা নে নাই?
মায়, মাও নাই কোৱা।
অ'।
মা ঘৰত আছে নে নাই জানো?
ইফালে গৈছিলে, আহিলে বুলি কোৱা শুনিছোঁ, কিন্তু দেখা নাই।
আহিলে, কালি আহিছিলে।
অ', তাকে কৈছোঁ, আহিলে বুলি কোৱা শুনিছোঁ, কিন্তু দেখা নাই মানে।
অ', কালি আহ বাহঁতৰ ছোৱালীও আহিছে।
মোৰ বহুত দিন দেখাই নাই, বাকো দেখা নাই, ছোৱালীকো দেখা নাই।
খীণালে, ছোৱালী শকত হৈছে, মাক খীণাইছে।
ডাঙৰ জনী।
অ'।
সৰুজনী সেই আগতে শকত আছিলে নহয়, এতিয়া ক্ষীণ হৈ থাকিল।
উম, ভিনদেও এতিয়া কেনেকুৱা জানো?
ভিনদেউ খোজকাাঢ়িব পাৰে।
অ', কি যে হ'ল, সচাকে ন?
তই এতিয়া চব চবফালে কণ্ট্ৰল কৰোঁতে মানে খিনাই-মিনাই আদা হৈ গৈছে।
উম ছোৱালীজনীৰ জীৱনটো সঁচাকে দেই। ছোৱালী জীৱন অকল তাই বুলিয়ে নহয়, চবৰে একেই।
উম, উম, হ'ব দিয়া, মই গৰু পানী খোৱাওঁ।
অ', হ'ব দে।